যাওঁতেই সুধিছে অ, শুনিছানে? আহ শুনিছা, গাড়ী ইমান দিন খবৰ নাই।
এ খবৰ নাই মানে কি আৰু এতিয়া কিছুমান মানে আমাৰ কাম দিছে। সামাজিক কিছুমান কাম দিছে সেই কামবোৰ মানে ব্যস্ত থাকোতেই গৈছে।
অঁ মই এতিয়া নাম্বৰটো এই ওচৰৰ ল'ৰা এটাৰ পৰা লৈলোঁ বুলিহে
তাকে মই সেই তোৰ লগত কথা পতাৰ কথা আছিলেই, মানে সময় পোৱা নাইও কি বুজিছ নে বহুত মানুহ লগত কথা পাতিব লগগীয়া আছে কেইদিন
অ গম পাইছো মোৰ একেই,
তাকেহে মানে এতিয়া বহুত মানুহৰ লগত কথা পাতিবলগীয়া আ হৈছেটো মানে আমাৰ এতিয়া কি হৈছে এতিয়া মানে নতুনকে এটা ব্যৱস্থা আহিছে মানে চৰকাৰৰ ফালৰ পৰা। যে আমি কিছুমান বস্তুৰ ওপৰত মানে আমাৰ বৰ্তমানৰ যি নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মৰ লগত মানে আমি কিছু কিছুমান কথা আলোচনা কৰিব লাগে।
হয় হয়।
এইখিনি মানে আলোচনা কৰি পেলাই তাৰ বিভিন্ন যিখিনি নতুন নতুন তথ্য এতিয়া চা মই য তোৰ লগত যদি কিবা এটা বিষয় যদি আলোচনা কৰোঁ তেতিয়া তোৰ লগত কথা পালে মই তোৰ পৰাও কিছুমান নতুন তথ্য লাভ কৰিম
হয়, হয়, ঠিক
ঠিক তেনেদৰে মানে এতিয়া আমাক মই তোৰ লগত কথা পতা কাৰণ আছিলে এই নাৰীবাদৰ বিষয় তই জান নহয় নাৰীবাদৰ বিষ অলপ হলো তাকে সেই আগৰ দিনৰ এতিয়া নাৰীবাটৰ মানে কথাটো কি হৈছে তোৰ এতিয়া নাৰী বাটৰ মানে নাৰী কেন্দ্ৰিক এটা ভুল হয় নাই বাৰু
হয়- হয়-
তই ননে তোৰ মনৰত সেই নাৰী বাদৰ ওপৰত কেনেকুৱা কি ধাৰণা আছ তই মোক কচোন বাৰু।
নাৰীবাদকত মই আন তেনেকুৱা ইমান এটা হেৰি গম নাপা পালো মানে মই এইটোৱ যে গম পাইছো যে আগৰ কেনেকে মানে পুৰুষসকলে এইবিলাকক সেই অত্যাচাৰ কৰিছিল মানে কেনেকে মানে আগতে বাহিৰলৈ যাবলৈ দিয়ে অকল ঘৰুৱা কাম কাম চাম কৰিবলৈহে মানে অকল সুবিধা দিছিল আৰু বাকী কামসমূহ মানে কৰিব নিদিয়ে। চাকৰি তাকৰি পাত ধৰি এইবিলাক মানে বাধা দিছিল কৰিবলৈ।
হয় হয়। সেইটো এতিয়া মই তোক গোটেই নাৰীবাদৰ বিষয়টো মই তোক বুজাই কৈছোঁ দেই আ আচলতে নাৰীবাদ বুলি ক'লে মানে এইটো এটা বহুত ডাঙৰ আৰু ব ব্যাপক মানে বস্তুটো গম পাইছে নাই। এতিয়া সেই নাই নাৰীবাদৰ মানে কি হৈছে তোৰ আমাৰ নাৰী নাৰীস আমাৰ বৰ্ত বৰ্তমান সময়তো আমাৰ সমাজখনত পুৰুষ আৰু নাৰীৰ দুই ন এতিয়া লিংগইতো বৰ্তমান বসবাস কৰি আছোঁ হয় নে নহয়?
হয় হয়।
এতিয়া বৰ্তমান কিন্তু আমি দেখিবলৈ পাইছোঁ সমাজখনত এই পুৰুষক বেছি অগ্ৰ অধিকাৰ দিয়া হৈছে নাৰীসকল সকলক কিন্তু অধিক অগ্ৰাধিকাৰ দিয়া হোৱা নাই, বা সম পৰ্যায়ত মানে অগ্ৰাধিকাৰ দিয়া নাই, হয় নাই ক?
হয় হয়।
গতিকে এতিয়া নাৰী বাদৰ মূল লক্ষ্য হৈছে যে আমাৰ সমাজত পুৰুষৰ আহ মানে পুৰুষৰ সমানে, সমানে নাৰীসকলেও যাতে সমানে অধিকাৰ লাভ কৰে। সেইটো কথাটোক লৈ মানে এটা এটা আন্দোলনৰ সৃষ্টি হৈছিলে
হয় হয়।
সেই আন্দোলনটোকে আমি এতিয়া নাৰী বাদ বুলি ক'ব পাৰোঁ তই মোক এনে ক'ব পাৰিবি নেকি যে আগৰ দিনত নাৰীসকলক কেনেকুৱা কি চলিছিলে ধৰ এতিয়া যেতিয়া এই বৈদিক যুগত আছিলে ন মানে বৈদিক কিছুমানে একদ আমাৰ ভাৰতবৰ্ষতটো প্ৰথমতেটো ঋষিমুনিৰ ৰাজ্য আছিলে।
অ গম পাইছোঁ
তেতিয়া মানে নাৰীসকলৰ কেনেকুৱা এটা প্ৰস্তিতি আছিলে বা ষ্টেটাচ আছিলে তই ক'ব পাৰিবি নেকি?
সেইটোৱে এই সেই সেইটো সময়ত নাৰীসকলৰ মানে এতিয়া আমি ক'বলৈ গ'লে যোনটো ফ্ৰিডম আছে আমাৰ বা, মাইকী মানুহক কলে অ সেইটোকে আগৰ দিনত নাছিলে স্বাধীনতাটো।
হয়।
আহ সকলো মানে মে যোনবিলাক মানে পুৰুষসকলে ভাবিছিল যে মে ম এইবিলাক মাইকী মানুহৰ কাম অকল ঘৰৰ ভিতৰতহে বাহিৰত একোৱেই নাই আৰু তেওঁলোকে ভাবিছিল যে মাইকী মানুহে এই চ কৰিটাক ক অ চাকৰি তাকৰিত এইবিলাক মানে ধান্দা নাই বুলি ভাবিছিল আৰু পঢ়িব নোৱাৰে বুলি ভাবি অকলে ঘৰৰ কামসমূহ কৰিবলৈহে দিছিলে তেনেকুৱা ধৰণৰ কথা
য
হয় দে
শুনিছ নে
শুনিছো শুনিছো, শুনিছো শুনিছো,
সজ জাল এতিয়া